অ', শুনা পাইছা নাই?
অ', শুনিছো। শুনিছো, মোৰ মাততো শুনিছা নে?
অ', শুনিছো শুনিছো, কি কৰি আছা?
এয়া তোমাৰ ভাত পানী খাই বৈ এনেই ফেনৰ তলতে বহি আছো, তুমি কি কৰিছা?
অ', এ মই তোমাৰ ভাত চাত খালো, খাই লি আহি মেলি ফেনৰ দলতে শুই আছো আৰু। তাকে বতৰতো ইমান ভাল নহয় বৰষুণ দি আছে।
অ', অ', বাকী খবৰ খাতি ভাল নহয়?
অ', তোমাৰ এই খবৰ খাতি ভালেই বাৰু দেই।
উম।
তোমাৰ কেনেকুৱা খবৰ খাতি?
মোৰো ভালেই আৰু, আজি তুমি ইমান দিনৰ মূৰত ফোন কৰিলা বহুত দিন ফোন কৰা নাছিলা আকৌ দেই।
অ এই মই ফোন কৰা নাছিলো মানে মই তোমাৰ মানে অলপ বিজি হৈ আছ লো গম পাইছা নাই? তোমাৰ মানে তোমাৰ সেই মই আজিকালি মানে খেলৰ সৈতে বেছিকে জড়িত হৈ গৈছো যে।
অ।
তাৰমানে মই আজিকালি মানে কি কৰো গম পাইছা নাই? এই ল'ৰা-ছোৱালীবিলাকক মানে খেলৰ মানে খেল খেলিবলৈ শিক শিকাও মানে গম পাইছানে খেলৰ মানে মই ট্ৰেনিং দিও আজিকালি। সেইকাৰণে মানে মই অলপ মানে সময় পোৱা নাছিলো আৰু তাকে বেয়া-চেয়া না পাবা বাৰু ম ইএতিয়া সেইটো কাৰণে এতিয়া তোমাৰ সময় পাইছোটো আজি
অ এই নাই বেয়া নাপাওঁ বেয়া নাপাওঁ বেয়া নাপাওঁ কাৰণ ধৰা এই তুমি যেনেকৈ খেলৰ লগত জড়িত সেই তেনেদৰে ধৰা মই সেই একে বিষয়তে অকমান জড়িত আছো বাৰু দেই আমাৰ গাঁওখনটো।
অ।
মানে আমাৰ সেই গাঁৱৰ ল'ৰা-ছোৱালীখিনিকো মানে মই ধৰা আবেলি আবেলি সময়ত বা ৰাতিপুৱা সময়ত খেলৰ বিষয়ে অকমান তেওঁলোককো প্ৰশিক্ষণটো দিওঁ মানে।
অ অ অ এ সেইটো তোমাৰ একদম বহুত ভাল কথা গম পাইছা নে তোমাৰ মানে সেই খেলৰ লগত মানুহে জড়িত হৈয়ে থাকিব লাগে।
হয় অ।
এতিয়া মই সেই মানে তোমাৰ খেলৰ বিষয়ে মই মানে জানো দেই কথাখিনি নজনা নহয় কিন্তু মানে সেই আৰু কথা আৰু অলপ কথা মানে তোমাৰ পৰা মই জানিবলৈ বিচাৰিছো। গম পাইছা নাই? এতিয়া তোমাৰ এতিয়া খেল আমি এতিয়া যে ল'ৰা-ছোৱালীবিলাকে যে খেলৰ প্ৰতি যে একদম দূৰ হৈ গৈছে মানে তোমাৰ খেল খেল খেলিবলৈ যে মন নকৰা হৈছে ইয়াৰ আচলতে মূল কাৰণবিলাক তোমাৰ মতে কি কি হ'ব পাৰে বাৰু কোৱাচোন?
হয় এতিয়া যদি আমি বৰ্তমান সময়ত চাও আমাৰ কি হৈছে যোন খিনি নৱ প্ৰজন্মৰ আমাৰ ল'ৰা-ছোৱালী সেই ল'ৰা-ছোৱালীবিলাকে কি হৈছে শাৰীৰিকভাৱে যিবিলাক খেল খেলে এই খেলবিলাকৰ পৰা তেওঁলোক মানে বঞ্চিত হৈ গৈছে তাৰ প্ৰধান কাৰণটোৰ বিষয়ে যে সুধিছা তাৰ প্ৰধান কাৰণটোৱে হৈছে আমাৰ মোবাইল ফোন। কাৰণ কি হয় তেওঁলোকে কি কৰে মোবাইল ফোনত সেই গেমসমূহ খেলে। আচলতে তেওঁলোকে যিবোৰ খেল শাৰীৰিকভাৱে খেলিব লাগিছিলে সেই খেলসমূহ তেওঁলোকে কি কৰে অনলাইনত খেলে বা মোবাইলত খেলে। এতিয়া ধৰা আমি বিভিন্ন খেলৰ কথা আমি জানো বা আমি দুয়োজনে ধৰা সেই খেলৰ লগত জড়িত আমি বিভিন্ন ল'ৰা-ছোৱালীক প্ৰশিক্ষনো দি আছো, সেই ক্ষেত্ৰত যদি আমি খেলবিলাকৰ ক্ষেত্ৰত চাওঁ এতিয়া আমাৰ একদম সাধাৰণ এটা খেল হৈছে আমাৰ ফুটবল খেল এতিয়া আমি যেতিয়া ফুটবল খেলটো খেলিম তেতিয়া কি হয়, আমাৰ অল বডি এক্সাৰচাইজ হৈ আ কাৰণ তোমাৰ ফুটবল খেলখন এনেকুৱা এটা খেল য'ত কি হয় প্ৰতিজন খেলুৱৈয়ে মানে তোমাৰ এনি টাইম ৰানিং কৰি থাকিবলগীয়া হয় তোমাৰ ধৰা এটা বল থাকিব গোটেই ফিল্ডখনত দুইফালে দুটা টিমত বাৰজন অ, এঘাৰজন এঘাৰজন প্লেয়াৰ থাকে কে তাৰ ফলত কি হয়, তাৰে যেনিবা দুজন গ'লকিপাৰ থাকে তেওঁলোকে ধৰা নিজৰ জেগাত থাকিব লাগে, কিন্তু বাকী কেইজনে কি হয় সেই বলটোৰ পিছে পিছে দৌৰি থাকিব লাগে তেওঁলোকে যেতিয়া নব্বৈ মিনিট সময় এই বলটোৰ পিছত দৌৰিব তেওঁলোকৰ আচলতে গোটেই বডিটোৰ যি মানে এক্সাৰচাইজ খিনি আচলতে সম্পূৰ্ণ হৈ যায়, মানে কি হয় বডিটো মানে আল্টিমেটলি এক্টিভ হৈ থাকে। কিন্তু বৰ্তমান ল'ৰা-ছোৱালীয়ে যে এই অনলাইনত গেমসমূহ খেলে তেওঁলোকে মানে যিবিলাক খেল ধৰা শাৰীৰিকভাৱে খেলিব লাগিছিলে তেওঁলোকে কি কৰে সেই মোবাইলত ফুটবল গেম ডাউনলোড কৰিব তাৰপিছত বিভিন্ন ধৰণৰ সেই গেমবোৰ ডাউনলোড কৰে তোমাৰ ক্ৰিকেট গেম ডাউনলোড কৰিব, কাবাডী ডাউনলোড কৰে, সেই গেমবিলাক তেওঁলোকে মানে মোবাইলত খেলে যাৰ ফলত কি হয় লোকৰ শাৰীৰিক যিটো গঠন সেই গঠনটো দিনক দিনে বেয়া হৈ গৈছে তেওঁলোকৰ বডীৰ কোনো এক্স নাই, বডিটো এক্টিভ হৈ থকা নাই। আৰু আজিকালি ল'ৰা-ছোৱালীয়ে তোমাৰ এক্সাৰচাইজ বোলা বস্তুটো একেবাৰেই নকৰে। তেওঁলোকে সেই এক্সাৰচাইজ নকৰিলেও কি হয় তেওঁলোকে যদি আবেলি সময়ত মানে ধৰা আধা ঘন্টা হ'লেও তেওঁলোকে খেলিবলৈ ওলাই আহে তেতিয়া কি হয় আমাৰ শৰীৰটো এক্টিভ হোৱাৰ লগতে কি হয়, আচলতে খেল বস্তুটো এনেকুৱা এটা বস্তু যিয়ে আমাৰ মানে মনোৰঞ্জন দিয়ে, আমাৰ মনটো খুব ভাল লগাই দিয়ে তুমি চাবাচোন কেতিয়াবা তোমাৰ মন-চন যদি বেয়া লাগি থাকে তুমি যদি আবেলি সময়ত এপাক খেলিবলৈ ওলাই আহা তোমাৰ মনটো খুব ভাল লাগি যাব কাৰণ যেতিয়া তুমি খেলিবলৈ ওলাই আহিবা তাত তোমাৰ বন্ধু বৰ্গক লগ পাবা তেওঁলোকৰ লগত যেতিয়া তুমি দৌৰা-ধপৰা কৰিবা, খেলা-ধূলা কৰিবা, তেওঁলোকৰ তোমাৰ কি হ'ব যি শাৰীৰিক গঠন সেই গঠনটো এক্টিভ হৈ থকাৰ লগতে কি হয়, তোমাৰ মনোৰঞ্জনো হয়। মানসিকভাৱেও তুমি মানে উৎফুল্লিত হৈ পৰা। সেই ক্ষেত্ৰত আচলতে আমি ল'ৰা-ছোৱালীবিলাকক সেইবিলাকৰ প্ৰতি সজাগতা কৰিব লাগে। সেয়েহে তাৰমানে মই কি কৰিছো আমাৰ গাঁৱতে এখন ফিল্ড আছে, ফিল্ডখন ধৰা এনেই পৰি থাকে তাত কেতিয়াবা এই বৃদ্ধলোক সকলে ধৰা তাচপাত-চাচপাত খেলিবলৈ আহে আৰু কিন্তু মোৰ আজি ধৰা ছমাহ মানে হ'ল মই এনেকুৱা এটা মানে প্ৰশিক্ষণ দিবলৈ লৈছো মানে বিনামূলীয়া আচলতে দেই।
তাৰ পৰা সেই ল'ৰা-ছোৱালীবিলাকৰ পৰা কোনো পইচা নলওঁ তেওঁলোকক কি কৰো মই আবেলি সদায় তিনিটা বজাত মাতি দিওঁ তিনটা বজাত তেওঁলোকে অহাৰ পিছত মই প্ৰথমতে চবকে সেই ফিল্ডখনত এপাক দৌৰাই লও। দৌৰাই ল'লে কি হয় মানে তেওঁলোকৰ মানে যিটো শৰীৰটো যেতিয়া এক্টিভ হৈ নাথাকে, এক পাক দৌৰি দিয়াৰ লগে লগে এক্টিভ হৈ গুচি যায়। তাৰপিছত মই যোনবিলাক ল'ৰা-ছোৱালীয়ে যি খেল খেলি ভাল পায়, সেই খেলবিলাক খেলাবলৈ মানে চেষ্টা কৰো। ধৰা কিছুমানে ভলীবল খেলি ভাল পায় কিছুমানে ফুটবল খেলি ভাল পায়, কিছুমানে ক্ৰিকেট খেলি ভাল পায়,
অ।
খন যিহেতু বহুত ডাঙৰ ফিল্ড যোনে ফুটবল খেলি ভাল পাই তেওঁলোকক মই আধা ঘন্টা প্ৰেক্টিচ কৰাই দিওঁ। তাৰ পিছত ধৰা যিবিলাকে ক্ৰিকেট খেলি ভাল পায়, তেওঁলোকক মই ধৰা পোন্ধৰ মিনিট, পোন্ধৰ মিনিট বলিং কৰিবলৈ দিওঁ বা পিছৰ পোন্ধৰ মিনিটত তেওঁলোকক বেট ধৰিবলৈ দিওঁ। তেনেদৰে টাইমটো মেনেজমেন্ট কৰি তাৰ পিছৰ খিনিত কি কৰো যোনবিলাকে মানে ভলীবল খেলি ভাল পায়
হয়।
ভলীবলৰ কিছু নিয়মো শিকাই দিওঁ আৰু লগতে কি কৰো ভলীবলত মানে কেনেকুৱা ধৰণে খেলিব লাগে বা ভলীবল খেলিলে কেনেকুৱা ধৰণৰ লাভালাভ হয় সেইবিলাকৰ বিষয়ে অকমান অৱগত কৰাই দিও আৰু সেই তেনেধৰণে মানে খেলবিলাক খেলাও এতিয়া তেওঁলোকেটো খেলটো খেলিম বুলিয়ে আহে। তেওঁলোকেটো বুজি নাপায় যে খেলটো খেলাৰ ফালে আমাৰ কি লাভ হৈছে এতিয়া মোৰ ওচৰত তেনেকে বহুতো ল'ৰা-ছোৱালী মানে আহে খেলিবলৈ মই তেওঁলোকক সেই খেলবিলাকৰ বিষয়ে মানে শিকাই দিয়াৰ লগতে সেই খেলবিলাক খেলি খেলিবলৈ দিওঁ যাৰ ফলত কি হৈছে যিবিলাক ল'ৰা-ছোৱালী ঘৰতে বঢ়ি এলেহুৱা হৈ আছিলে মোবাইল ফোন চাই দিনটো ঘৰতে এনে বিচনাতে পঢ়ি থাকে সেই ল'ৰা-ছোৱালীবিলাকে যেতিয়া গাঁৱৰ কাষৰ ঘৰৰ ল'ৰা-ছোৱালীবিলাকে খেলিবলৈ আহিছে। সিহঁতিও মানে এই খেলবিলাক খেলা দেখি দেখি দেখি দেখি সিহঁতৰো খেলিবলৈ মন গৈছে। যাৰ ফলত সিহঁতিও মানে এতিয়া বৰ্তমান সময়ত মোৰ ওচৰত মানে প্ৰায় ডেৰশ মান ল'ৰা-ছোৱালী তেনেকৈ খেলিবলে ওলাই আহে।
হয় হয় গতিকে তোমাৰ সেইটো তুমিটো এটা বহুত ভাল ব্যৱস্থা লৈছা গম পাইছা নে? কাৰণ তোমাৰ জহত কি হৈছে তোমাৰ বহুত ল'ৰা-ছোৱালীয়ে এতিয়া তোমাৰ মোবাইলৰ জগতখনৰ পৰা আঁতৰি আহিব পাৰিছে তোমাৰ সেই প্ৰচেষ্টাৰ জৰিয়তে কি হৈছে বহুত ল'ৰা-ছোৱালীয়ে আজিকালি তোমাৰ খেলৰ লগত জড়িত হ'ব পাৰিছে গম পাইছা? সেই তু সেই তুমি সেই যিখিনি ব্যৱস্থা লৈছা সেই ব্যৱস্থাখিনি প্ৰতি মই বহুত ভাল পাইছো বাৰু দেই। ব্যৱস্থাখিনি মই ভাল পাইছো। কাৰণ সেই তুমি যিখিনি ব্যৱস্থা গ্ৰহণ কৰিছা তাৰফলতে বহুত মানুহে তোমাৰ বহুত ল'ৰা-ছোৱালী মানে জীৱনটো মানে ভাল পথত যাব বুলি মই ভাবো কাৰণ কিয় কৈছো এতিয়া তোমাৰ আজিকালি ল'ৰা-ছোৱালীবিলাকৰ মানে খেলৰ প্ৰতি ৰাপটো একেবাৰে নাইকিয়া হৈ গ'ল। হয়। সিহঁতে অকল এটাই বিচাৰে যে সিহঁতে মোবাইলটো মোবাইলটো লাগে, আৰু মোবাইলত সিঁহতে বিভিন্ন ধৰণৰ যিসমূহ অনলাইন গেমছ আছে সেই গেমছ সমূহতহে সিহঁতে বেছি ধান্দা দিয়ে গম পাইছা নাই এতিয়া তোমাৰ যেতিয়া তুমি এটা গেমবিলাক যেতিয়া তুমি শিকাইছা ভালদৰে খেলাইছা তেনেহ'লে কি হ'ব সিহঁতে তোমাৰ বন্ধু-বান্ধৱীৰ সৈতে সিহঁতে তাত খেলিবলৈ পাব হয় আৰু কি হ'ব সিহঁতে তোমাৰ লাহে লাহে কি হ'ব মোবাইলৰ জগতৰ পৰা আঁতৰি আহিব মোবাইলৰ জগতৰ পৰা যে যেতিয়া আঁতৰি আহিব তেনেহ'লে কি হয় সিহঁতে শাৰীৰিকভাৱে ষ্ট্ৰং হ'ব হয় নহয়? আৰু তেওঁলোকৰ যি প্ৰতিভা আছে সেই প্ৰতিভাসমূহো বিকাশ হ'ব। ধৰি লোৱা‌ কিছুমানৰ তোমাৰ এনেকুৱা সু্ক্ত মানে সুক্ত হৈ থাকে প্ৰতিভাসমূহ গম পাইছা নাই যিসমূহ তোমাৰ যেতিয়া ওলাই নাহে যেতিয়া তোমাৰ সেই ধৰি লোৱা খেল-চেলবিলাক খেলোৱা হয় তেনেহলে সেই কিন্তু খেলৰ পিনে কিছুমানৰ গুপ্ত প্ৰতিভাসমূহৰ বিকাশ পায়। বিকাশ ঘটে গম পাইছা সেই সেই ক্ষেত্ৰত চাবলে গ'লে তোমাৰ বহুত মানুহ ল'ৰা-ছোৱালীয়ে তোমাৰ যি প্ৰতিভা সেই প্ৰতিভাটো ওলোৱাত সহায় হ'ব বুলি মই ভাবো আৰু তাৰ লগতে তুমি সেই পদক্ষেপখিনি তুমি যিখিনি পদক্ষেপ গ্ৰহণ কৰিছা সেইখিনি বহুত ভাল পদক্ষেপ গ্ৰহণ কৰিছা কাৰণ তোমাৰ আজিকালি ল'ৰা-ছোৱালীবিলাকে তোমাৰ এনেকে খেলিবলৈ অ যেতিয়া ইচ্ছা প্ৰকাশ কৰিব তেওঁলোকে কি হ'ব তেওঁলোকে সেই মোবাইলৰ জগতৰ পৰা আঁতহি আহিব। আৰু যেতিয়াই তোমাৰ সিহঁতে মোবাইলৰ জগতৰ পৰা আঁতৰি আহিব
অ।
তেতিয়া কি হ'ব সিহঁতৰ মানে যিটো স্বাস্থ্য সেই স্বাস্থ্যটো মানে ভাল হৈ হৈ গৈ থাকিব গম পাইছানে, স্বাস্থ্যটো তোমাৰ সিহঁতৰ ভাল হৈ যাব মানে তোমাৰ আল্টিমেটলি কি হ'ব তোমাৰ সেই ল'ৰা-ছোৱালীবিলাকৰেই লাভ হ'ব হয় নহয় আৰু সেই তোমাৰ কিহ'ব আমাৰ যি যিহেতু সিহঁতি উঠি অহা নৱ প্ৰজন্ম হয় নহয় সিহঁতক যদি আমি তোমাৰ ভাল পথটো দেখাব পাৰো তেনেহ'লে সেইটো আমাৰ কাৰণেও বহুত এটা সুখৰ খবৰ হৈ যাব ন হয় নহয় সেইকাৰণে কি হ'ব লাভটো আমাৰো হ'ব।
অ।
তেওঁলোকেটো হয়তো ভৱিষ্যতে গৈ মেলি আমাৰ গাঁওখনৰ নাম বা আমাৰ এ আমাৰ দেশখনৰ নাম তোমাৰ জিলিকাই তুলিব হয় নহয়?
হয় হয়।
ৱৰ্ল্ডৰ যি পৃথিৱীৰ মানচিত্ৰ তাত আমাৰ দেশখনৰ নাম উজলাই তুলিব গতিকে সেইকাৰণে আমি সেই ল'ৰা-ছোৱালীবিলাকক যিসমূহ ভাল পথ সেই ভাল পথ সমূহ তুমি দেখাব লাগে হয় নহয় এতিয়া তোমাৰ কি হয় এতিয়া তোমাৰ ল'ৰা-ছোৱালীবিলাকে যে আজিকালি কি কৰে গম পাইছা নাই বেছিভাগ ল'ৰা-ছোৱালীয়ে মানে সেই অনলাইনৰ গেমবিলাকত মানে পূৰা উটি-ভাহি গৈছে সিহঁতে তাত তোমাৰ বিভিন্ন ধৰণৰ তোমাৰ এনেকুৱা গেমছ আছে য'ত মানে পইচা খৰচ কৰিব পাৰি গম পাইছা নাই সেই পইচা খৰচ কৰা গেমবিলাকৰ লগত বেছি জড়িত হৈ আছে আৰু সিহঁতে তোমাৰ গেমত পইচা খৰচ কৰিও আছে গম পাইছা নাই গতিকে গতিকে এক প্ৰকাৰে যিসমূহ মোবাইল গেমছ গম পাইছা নাই মোবাইল গেমছে কিন্তু আমাৰ যি নৱ প্ৰজন্ম সেই নৱ প্ৰজন্মটোক কিন্তু তোমাৰ একদম অধ্বপতনে লৈ গৈছে। তোমাৰ বহুত অপকাৰ কৰিছে তোমাৰ বহুত ল'ৰা-ছোৱালীয়ে তোমাৰ মানে নিজকে আত্ম আত্মহত্যা কৰাৰ চেষ্টাও মানে দেখা গৈছে গমাইছা নাই কেৱল সেই অনলাইনত তোমাৰ পইচা উৰুৱাৰ ফলত গম পাইছানে গতিকে সেইবিলাক এটা এটা বহুত ডাঙৰ কথা চাবলে গ'লে গম পাইছা নাই সেইকাৰণে আমি তোমাৰ যিসমূহ অনলাইন গেম সেই অনলাইন জগত খনৰ পৰা আঁতহি আহি অনলাইন গেমসমূহক বাদ দি আমি যিসমূহ শাৰীৰিক খেল আছে সেই খেলসমূহ খেলিব লাগে।
হয়।
যাৰ ফলত কি হ'ব আমাৰ স্বাস্থ্যটো ভালে থাকিব আমাৰ স্কিল দেভলপ হ'ব হয় নহয় আৰু আমাৰ যিখিনি শৰীৰৰ তেজ চলাচল সেই তেজ চলাচলবিলাক উন্নত হ'ব গম পাইছা নাই? আৰু আমি যেতিয়া তোমাৰ অ শাৰীৰিকভাৱে গেম খেলিম কি হ'ব তোমাৰ আমাৰ শৰীৰটো সতেজটো হ'বই তাৰ লগতে কি হ'ব আমি আগতকৈ মানে ষ্ট্ৰং হ'ম হ'ম গম পাইছা নাই আমি বেলেগতকৈ ষ্ট্ৰং হ'বলৈ হ'ম মানে। গতিকে সেই আমাৰ শাৰীৰিক খেলসমূহে আমাক বহুত দিশৰ পৰা উপকাৰ সাধন কৰে গম পাইছা নাই? গতিকে আমি সকলো তোমাৰ সেই অনলাইন গেমছসমূহ যিসমূহ আছে
উম।
সমূহ বাদ দি সকলো আমি শাৰীৰিক গে'মৰ ফালে, শাৰীৰিক খেলৰ ফালে আগবাঢ়ি আহিব লাগে।
হয়।
গতিকে মইয়ো তোমাৰ সেই অ তুমি ইমানখিনি কথা কৈছা তোমাৰ তাৰ পৰা মই বহুত কথা জানিবও পাৰিছো আৰু সেই তোমাৰ নিচিনাকে মইয়ো তোমাৰ যিহেতু বহুত ল'ৰা-ছোৱালীক সেই গেম গেমসমূহৰ শিকাও মানে গেমসমূহ কেনেকৈ খেলিব লাগে তাৰ নিয়মসমূহ মই বহুত অ শিশুক বা ল'ৰা-ছোৱালীক মই শিকাও গমাইছানে গতিকে মোৰ তাৰ তাৰো মোৰ মানে প্ৰতিভাসমূহ আছে, প্ৰতিভা প্ৰতিভাসমূহো আছে আৰু মই সিহঁতৰ প্ৰতিভা বিকাশ কৰাটো মানে বিশেষকৈ সহায় কৰো গম পাইছা আৰু মই অভিজ্ঞতাও আছে গম পাইছানে? এই কেনেকৈ ল'ৰা-ছোৱালীবিলাকক তোমাৰ শাৰীৰিক যিসমূহ খেল সেই খেলৰ প্ৰতি কেনেদৰে আকৰ্ষণ কৰিব পাৰি সেই বিষয়ে মোৰ তুমি ধৰি লোৱা অভিজ্ঞতাও আছে কাৰণ মই তোমাৰ সেই বহুত দিনৰ পৰা তোমাৰ এই শাৰীৰিক সমূহ খেল এই খেলসমূহৰ লগত জড়িত হৈ আছো। গতিকে সেই তুমিও ধৰি লোৱা এতিয়া মোৰ